হেল্ল'
আহ কি কৰি আছা হে
অ আছো ৰবা তোমাৰ কি তুমি কি কৰি আছা
অ মইয়ো এনে আছো ৰবা তোমাৰ এনেই বহি আছো অলপ ঘৰতে বাকী খবৰ পাতি কেনেকুৱা আহে
খবৰ পাতি ভালে দিয়া সব ৰাস আহি আছে নহয় ৰাস চাব জানে যাব নে নাই পিছে
অ ৰাস চাব যাম ৰ'বা তোমাৰ কিয় নাযাম ন ৰাসতটো জানাই তোমাৰ ৰাস লীলা কিমান। কিমান আমাৰ অসমৰ গৌৰৱ বা কিমান এটা অসমৰ ডাঙৰ উৎসৱ আৰু যামওঁ ৰ'বা। তুমি যাবানে নাই পিছে।
এ মইো ভাবি আছো ৰ'বাচোন বহুত দিনৰ পৰা যাম যাম বুলি কিন্তু মানে প্ৰতিবাৰ। তাতে তোমাৰ কিবা নহয় কিবা এটা কাম ওলাই। আগতে যেতিয়া সৰু থাকোতে তোমাৰ ৰাস মহোৎসৱৰ নাম শুনিলে তোমাৰ মনটো তোমাৰ আনন্দে আনন্দ আৰু ৰাসত যাম নতুন নতুন কাপোৰ পিন্ধিম সন্ধিয়া ওলাম পৰিয়ালৰ লগত মেলা চাব। কিন্তু তোমাৰ এতিয়া মানে তোমাৰ সময়ে নোপোৱা হৈছো নহয় আৰু ব্যস্ততাৰ বাবে তোমাৰ আগৰ দৰে সময় উলাব নোৱাৰা কাৰণে মনতটো ভাল নালাগে দিয়াচোন। কামবোৰ উপভোগ কৰিবও নোৱাৰোঁ আমি। মোৰ মতে তোমাৰ বছৰত অন্তত এবাৰ হলেও এনেকুৱা ধৰণৰ উৎসৱত যাব লাগে আৰু আমি এনে কি কোৱা।
যাব লাগে হা এইবিলাক তেতিয়াই আমি তাৰ বিষয়ে জানিব পাৰিম বা তাৰ যিটো গুৰুত্ব তাৰ যিটো মানে কিয় ইমান বিখ্যাত জন বিখ্যাত বা কিয় ইমান অসমত এটো ডাঙৰ এটা ৰাসলীলাৰ যিটো। অ উৎসৱ সেইটো কিয় পালন কৰা হয়। তেতিয়া তাৰ বিষয়ে আমি জানিব পাৰিম বেছিকে হয়ন নহয় কোৱাচোন তুমি।
হয় হয় তুমি পিছে এই ৰাস মহোৎসৱ যে সেইটোৰ বিষয়ে কেনেধৰণৰ অনুভৱ কৰা হে, অনুভৱ কেনে হয় গ'লে?
এই অনুভৱৰ কথা কৰিলে তোমাৰ ধৰি লোৱা চোৱা। অ তোমাৰ এ ৰাস মহৎসত আৰু তোমাৰ যিটো সময় আৰু। সেই সময়ত তোমাৰ কিমান আনন্দ থাকে, মানে এটা জেগাতে মানে কিমান আনন্দ ধৰি লোৱা তোমাৰ নতুন কাপোৰ পোৰ পিন্ধা হওক বা তোমা পৰিয়ালৰ লগতে সন্ধিয়া ওলাই যোৱা, তোমাৰ মানে তাৰে যিবিলাক সেইবিলাক যি চকৰি আ আছে ন ডাঙৰ তাতে উঠা বা তোমাৰ এই যিটো কমি সেইটো খোৱা যে গোলপীয়া গোলাপী গোলপীয়া গুলপীয়া যে কিবা আছিল মই তাৰ নামটো পাহৰি গলোঁ, তুমি কবাচোন কি নাম হয় সেইটো। সেইটো খোৱা মজা যিটো আছিল আৰু সৰু থাকোতে বহুত খাইছিলো দিয়াচোন মানে ফুলি থাকে জিয়া মানে মুখত দিলে পমি যায়, অ'গোলপীয়া হয় যায় যে মুখখন, সেই তোমাৰ এই যিটো আমি পপকৰ্ণ খা আও সেই পপকৰ্ণ খোৱাৰ যিটো মজা, তাৰপিছত ধৰি লোৱা তোমাৰ অন্যান্য যিবিলাক মিঠাপান হওঁক বা তোমাৰ এইবিলাকতো আগতে খাইছিলোঁ দিয়াচোন ৰাসত গ'লে মিঠাপানটো খোৱা যায়েই দিয়াচোন। এইবিলাকে মানে মনটো আৰু বেছি মানে মানে বেছি। ভাল লাগি তোলে আৰু বাকী তুমি কোৱাচোন তোমাৰ অনুভৱ কেনেকুৱা বা তুমি অলপ যিহেতু জানা ৰাসৰ বিষয়ে যিহেতু তোমাৰ ঘৰ নল বাৰীৰ আছে ন ত তোমাৰ ঘৰৰ মানে ওচৰতে ৰাসখন আৰু। ত তুমিয়ে কোৱাচোন অলপ?
হয় দিয়া, পিছে তুমি যে ক'লা এই ৰাস মহোৎসৱ তুমি তোমাৰ আ ৰাস মহোৎসৱৰ কথাটো মইয়ো ক'লো আগতে আমি সৰুতে তুমিও চাগে নিশ্চয় মুদ দৰে গৈছিলা। আনন্দ ফূৰ্তি কৰি কিন্তু তোমাৰ এতিয়া তোমাৰ সময়ো নিমিলে দিয়াচোনা। টোত আমাৰ যাবলৈ তো তোমাৰ আহ কি কয়। তুমি যে ৰাস মহোৎসৱত গৈছিলা কিমান বয়সৰ পৰা যোৱা আৰম্ভ কৰিছা ৰাস মহোৎসৱত ফুৰিব? যাবলৈ বা তুমি এইবোৰ চাবলৈ।
মই তোমাৰ এইটোত মই মোৰ বহুত সৰুৰ পৰাই আৰু মানে ধৰি লোৱা মা দেউতাৰ লগতে হওঁক বা তোমাৰ এবাৰ কি হ'ল জানা এবাৰ মই যেতিয়া এতিয়া আৰু মই ধৰি লোৱা এই ক্লাছ পঞ্চম আৰু পঞ্চম মন্ত আছিলো দিয়া তেতিয়া আমাৰ কাষৰ আৰু আ কাষৰ তোমাৰ মানুহবিলাক আৰু কাষৰ মানুহবিলাকে মানে আমাৰ গাঁৱৰ মানুহবিলাকে তো তোমাৰ এই নলবাৰীৰ ৰাস চাবলৈ আৰু তোমাৰ মানে গাড়ী পোৱা নাছিল গাড়ী পোৱা নাছিল ত কি কৰিলো আমি এখন টেম্পু দিয়া হে আমি টেম্পুখনত কি কৰিলোঁ তাতে আমি খেৰ পাৰিলো নাৰদ পাৰি লৈ কিনে তলত আৰু টেম্পু জানাই তুমি সেই যিটো মালতা টেম্পু সেইখনত ত তাতে আমি বদীয়াকে সেইবিলাক পাৰি লৈ ওপৰৰ ফালে পুৰা আমি শিলপাত এইবিলাক যে আছে সেইবিলাক ঢাকান দি কিনে মানে বতাহ যাটো নালাগে আৰু ৰাতি যিহেতু গৈছিলো ত তাতে সেনেকে গৈছিলো জাননেত তুমি মানে মানে সেই যিটো যোৱাৰ যিটো অ' মানে যিটো তোমাৰ স্মৃতি সেই স্মৃতিটো আহ আজিও পাহৰিব পৰা পশ নাই মানে এটা নতুন ধৰণত গৈছিলো তো চাবলৈ তমাৰ গাড়ী ইমানত নাছিল। তেতিয়া আগতে মানে বহুত মানে গাঁৱত বিলাকতো ইমান মানে টকা পইচা সেই নাছিল এতিয়াই তোমাৰ সকলোতে মানে টকা পইচা হ'লেও বা নহ'লেও তোমাৰ নিজা গাড়ীত বা তোমাৰ ধৰি লওক বেল গাড়ীতে যাব দিয়াচোন আগতেও আৰু অলপ সে আছিল দিয়াচোন মানে যতৰতে হ'লে মানুহ চাব পালে হল আৰু ত সেনেকে গৈ ছিলো হা নলবাৰীৰ ৰাসলৈ কি ভাল লাগিছিল, মোৰ কিমান ডাঙৰ আছিল, আৰুটো তুমি জানে তুমি ভালদৰে নাজানা নলবাৰীৰ ৰাসৰ বিষয়ে বা নলবাৰীৰ ৰাসৰ নে কেনেকুৱা ধৰণৰ ইমান মানে তোমাৰ মানুহ হয়, তোমাৰ ইমান ভিৰ বাপ পাৰে। এ ময়টো এবাৰ হেৰাই যাব খৈছিলো জানানে ইমান ভিৰ ইমান তোমাৰ খোৱা খাদ্যৰ ৰেষ্টুৰেন্ট যি আছে। ৰেষ্টুৰেণ্টবিলাক তোমাৰ বা তোমাৰ যিবিলাক আমাৰ যিবিলাক মূৰ্তি আছে, ভগৱানসমূহৰ মূৰ্তি। তোমাৰাৰ পিছতো ধৰি লওঁক অন্যানয় যিবিলাক দোকান পাহাৰ অথবা ধৰি লওঁক চাহৰে দোকান হওঁক। চশমাৰ দোকানৰ হওঁক, ঘড়ীৰ দোকানৰ হওঁক, কিমান কি যে হাবি জাবি বাকী তুমিতো নলবাৰী ৰাস তো ভালদৰে জানা। মোক অলপ তুমি তাৰে গভীৰভাৱে কোৱাচোন অলপ তাৰে বিষয়ে মানে তুমি কি বিশেষ জান তাৰাৰে বিষয়ে আৰু কোৱাচোন মোক অলপ।
তোমাৰ। নলবাৰীৰ ৰাস মোৰ মানে ক'বলৈ গ'লেতো তোমাৰ বহুত কথা আছে মানে আৰম্ভণি কেনেকৈ হ'ল। আগতেতো জানাই আৰু ৰাস কি, ৰাস এনেকুৱা সময়ত হৈ তোমাৰ যেতিয়া আমাৰ ঠিক বছৰেকীয়া পৰীক্ষা আহিব আৰু ত' নগ-নোযোৱাকৈ থা থাকিব নোৱাৰোঁ বা গ'লেও সমস্যা, কিন্তু তোমাৰ ক'ভিড নাইনটিন হোৱাৰ পিছত অলপ আমাৰ যিটো আমাৰ বছৰেকীয়া পৰীক্ষা হেইটো তোমাৰ সলনি হ'লতো, এনে তোমাৰ নৱেম্বৰত হৈছিল তাৰ পিছত পিছুৱাই তোমাৰ ফেব্ৰুৱাৰীলৈ গুচি গ'ল, ত' তাৰ পিছত সুবিধা হৈছিল কিন্তু আগত তোমাৰ সেই পৰীক্ষাৰ আগে, আগে আমি ৰাস চাব যাওঁ, ম ইয়াৰ পৰা আমি মা, দাদা, মই যাওঁ মামাহঁতৰ ঘৰলে যাওঁ, তাৰ পিছত মামাহঁত তৰ, ত' মাহীহঁত আহে, জেঠীমাহঁত আহে, সকলোৱে একেলগে মিলি ৰাসলৈ যাওঁ আৰু ৰাস সত তোমাৰ, আমাৰ অ', যিটো নলবাৰীৰ ৰাস তাতে এটা আছে হৰি মন্দিৰ বুলি, হৰি মন্দিৰ ত' হৰি মন্দিৰ আশে পাশে তোমাৰ বিভিন্ন তোমাৰ এই যিবিলাক আমাৰ কৃষ্ণৰ ৰাসলীলা বুলি যে, কয় ৰাস বুলি ক'লেতো কৃষ্ণৰ যিটো ৰাসলীলা তাৰ বিষয়েটো ক'ব লাগিবই দিয়াচোন, ত' মই মানে সেইটো চবত বেছি ভাল পাওঁ, আৰু সেই অংশটোৰ বাবে মই মানে আটাইতকৈ আগ্ৰহেৰে ৰৈ থাকোঁ সদায়। শিল্পী সকলে তোমাৰ যিদৰে আমাৰ কৃষ্ণ বা ৰাধা চৰিত্ৰত অভিনয় কৰে ন! এ, তোমাৰ ৰাসলীলা সম সেইবিলাক মানে চাবলগীয়া আৰু সাজ পোছাকেই হওঁক, তোমাৰ বা সংগীতে হওঁক, নৃত্যয়ে হওঁক হয়, সকলোবোৰ আৰু কথা তাৰপিছত তোমাৰ সেই তাৰপিছত সেইখন ইমান ডাঙৰ এটা এই এলেকাত হয়, তোমাৰ কেতিয়াবা এনেকুৱা লাগে যে, কৰ'বাত তুমি যে হেৰাই যোৱাৰ দৰে, হেৰাই যোৱা মানে অনুভৱ হয়, আৰু। আৰু তাতেতো ডাঙৰ, ডাঙৰ চকৰি বিলাক থাকে তুমি ক'লা মই তাতে উঠিছোঁ বাৰু, ত' বহুত বাৰে উঠিলোঁ দিয়াচোন এতিয়ালে ত' এতিয়া মানে অলপমান ভয় চয় নলগা হ'ল আগতে বহুত ভয় লাগিছিল। আৰু তোমাৰ এই ৰাস বুলি ক'লে তোমাৰ এই যে, মিঠাইৰ দোকান কিখন, মিঠাই বিভিন্ন ধৰণ মিঠাই ওলাই নহয়, তাতে তোমাৰ চুজিৰে বনোৱা মোৰ সিবিলাক চবতছে প্ৰিয় আৰু মাটিমাহৰ যি-যিবোৰ জিলাপি ওলাই তাতে, সেইবোৰ মানে খোৱাৰ সোৱাদ দে, বেলেগ আৰু আমাৰ মাহঁতে বা জেঠী মাহতেঁতো ৰাসৰ সময়ত চবতচে ভাল পায় তোমাৰ এই মিঠা পান। মানে গ'লে তোমাক তিনি, চাৰিটা মিঠাপান লাগিবই আৰু মামাহঁতক। কৈ, কৈ এইখন দোকানৰ পৰা, সিখন দোকানৰ পৰা সেনেকে লৈ, লৈ খাই আৰু মানে সেনেকুৱা যিবিলাক স্মৃতি আৰু। পুৰণি স্মৃতি সেই কথা ভাবিলে মানে আ, কথাই বেলেগ আৰু তুমিটো, তুমিয়োতো গৈছা ত' আমাৰ যিখন তোমাৰ নলবাৰীৰ যিখন ৰাস হয়, তাৰে যিখন মেলা তাৰ কথাও কিন্তু পাহৰিব নোৱাৰি, ক'বলৈ গ'লে হয়নে?
অ', নোৱাৰি, নোৱাৰি আমাৰতো ইয়াতো এখন ৰাখ আছে ন! আমাৰ ওচৰতে এতিয়া মানে এই লখৰা যিখন ৰাস, সেইখনো মানে অলপ ডাঙৰে হয়, দিয়া আজিকালি মানে সেইখনৰ ৰাচ কিন্তু ভালে হয়, দিয়া আজিকালি বাকীটো তোমাৰ আৰু আছে, তোমাৰ এই যিটো হা-হাজোৰ নে ৰাস আছিল, তাৰো ৰাচখন মানে এতিয়া বহুত ডাঙৰ হয়, আজিকালি তোমাৰ বৰমাৰ ৰাচখনো বহুত ডাঙৰ হয় আমাৰ বৰমা যিটো চাইদ আছে তাতে ৰাচখনো বহুত ডাঙৰ হয়, এনেকুৱা আৰু এনেকুৱা আৰু ৰাজবিলাক মানে ডাঙৰ হ'বলৈ ধৰিছে ভালে দিয়াচোন, এইবিলাক যিমানে এইবিলাক আমাৰ অসমীয়া সংস্কৃতি মানে এইবিলাক বাঢ়িব আৰু। সিমানে তোমাৰ আমাৰ যিটো সংস্কৃতি আছে সেই অসমীয়া সংস্কৃতি তোমাৰ বৃদ্ধি হ'ব বা তোমাৰ অসমীয়া সং কথাও মানুহে জানিব পাৰিবা যে, কেনেকে আমাৰ ৰাস পালন কৰা হয়, কেনেকে সেই কৃষ্ণৰ বা কৃষ্ণ যিটো ৰাসলীলা সেই ৰাসলীলাৰ ওপৰত কেনেকৈ এখন অনুষ্ঠানে অ', মানে ডাঙৰ অনুষ্ঠানে পালন কৰা হয়, এনেকুৱা আৰু বাকীটো তুমি ৰাস বিলাকত তুমিটো যিবিলাক এনজয় বা বা অ', ফূৰ্তি কৰা হয়। সেইটোতো বাৰু নহয় দিয়াচোন কি ধৰণৰ এটা কি সুন্দৰ ফূৰ্তি কৰা হয় সটো ক'বলৈ গ'লে। তোমাৰ খোৱা বস্তুৱেই হওঁক তোমাৰ বস্তু কিননে হওঁক। হোৱা অন্যান্য যিবিলাক হওঁক মানে এবাৰ আৰু মই আৰু মই ৰাস চাবলৈ গলো দিয়া মানে আমাৰ যিটো আমাৰ ঘৰৰ কাষতে হয় আৰু আমাৰ ঠাই এঠ মো মোৰ যোনখন আগতে সৰু থাকোতে গাঁৱত আছিল তো তো গাঁৱত থাকোতে মই তোমাৰ আমাৰ ওচৰত আৰু মোটামুটি ধৰি লোৱা তোমাৰ তিনি পাঁচ ছয় আৰু পাঁচ কিলোমিটাৰ মানত দূৰত আৰু পাঁচ ছয় এনেকুৱা সাত দহ কিলোমিটাৰ তেনেকুৱা গ'লে এখন আমি ৰা খলা পাওঁ তাতে আমি কিমান কি বস্তু কিনিছিলো তাতে তোমাৰ ন তা হৈছিলে নাটক চাইছিলো গায়কো আহিছিলে গায়ক চাইছিলো তোমাৰ কাষতে এটা পুখুৰী আছে, কিমান কি ভাল লাগে তোমাৰ আৰু তোমাৰ তাতে মই অ'। যিবিলাক আগতে সৰু হৈছিলো তো খেলনা বস্তু দিছে সেই খেলনা বস্তু কিনিছিলো। কিমান কি তোমাৰ এইবিলাক মানে স্মৃতিবোৰ ভাবিলেই তোমাৰ কিবা লাগি যায় তাতে তোমাৰ অহ অহ, বহুত খেল ধোলা হয় ন' মানে তোমাৰ ধৰি লোৱা আজিকালিটো সেইবিলাক খেল কিছুমান খেল হয় বা তাতে তোমাৰ এই মই এবাৰ তাতে এটা বা আনিছিলে ঘৰাৰ ওপৰতো উঠিছিলো মানে তোমাৰ ইমান ভাল লাগিছিলে দিনবোৰ এটা অহ, মানে সেই দিনবোৰ মনত পৰিলে এনেকুৱা লাগে যে সেই ৰাসৰ দিনবোৰ পুৰণি যিবোৰ দিন আছে। পুৰণি দিনবোৰ এতিয়াতো বাৰু ডাঙৰে হ'লো দিয়া আছিল এতিয়া ইমান এটা মনো নাযায় বা তোমাৰ ইমান তোমাৰ ভাবিবলৈ ইমান বা হয় যাবলৈও এটা কিবা হেৰি নাযায় আৰু তুমি নলবাৰীত ৰাসটো আজিকালি কিবা নলবাৰী ৰাসৰ ইমান এটা ভাল নলগা হৈছে মানে। তুমি মানে দেখিবা ইমান মানুহৰ ভিৰ তাতে তোমাক হেঁচি ঠেলি কহৈ লৈ যায়, ক'ত লৈ যায় টো গমেই নোাপোৱা তুমি মানে এনে মানে গৰমত এই ঠাণ্ডা দিনতো মানে ঠাণ্ডা দিনত হয়টো ৰাসটো। তথাপিও তোমাৰ সি গৰম মানে এনেকুৱা গৰম অনুভৱ হয় ন' তাতে ইমান মানুহ বাপাৰে। বা কি মানুহ হয় তাতে ভাই, মানে মানুহেদি মানে ভৰ্তি আৰু মানে তুমি মানুহে দেখা পাবা আৰু। বেলেগ একো দেখা নপোৱা সেনেকুৱা আৰু। বাক কি ৰাসৰ কথানো কি কবা যিমান কবা সিমানে শেষ শেষ নহ'ব আৰু কথা।
হয় দিয়া আৰু তুমি যে এটা কথা মই ক'ম বাৰু শেষত তুমি যে ক'লা ঘোঁৰাৰ পিঠিত উঠা বুলি। মইয়ও উঠিছিলো হা ঘোঁৰাৰ পিঠিত বুলি ভাবিছিলো সৰুতে কিন্তু পিছত গম পাইছে তটো ঘোঁৰা ৰা, নাছিল গাধ হে আছিল গাধৰ পিঠি উঠিছিলো ত' সেইবোৰ কথা ভাবিলে এতিয়া হাঁহি উঠে দিয়াচোন মোৰো বাকী তোমাৰ জীৱনতো কাম কাজ চলি থাকিবই তথাপিও এনেকুৱা মুহূৰ্ত টো আমি জিয়াই ৰখাটো দৰকাৰী আৰু। ৰাসটোতো তোমাৰ কেৱল এটা উৎসৱে নহয়তো তাতে তোমাৰ বহুত তোমাৰ স্মৃতি, অনুভৱ জ জড়িত হৈ থাকে ত সেইবাবে মানুহে তোমাৰ একেলগে চাই কেনে সেইটো তোমাৰ অলপমান ফূৰ্তি ফাৰ্তা কৰিব লাগে তেতিয়া জীৱনত ভালে লাগে আৰু দিয়াচোন চবৰে বাকী ৰাখিছো দিয়া নহলে। পিছত কথা পাতিম।
অ হ'ব দিয়া।